হেল্ল'।
কি কৰি আছা কি কৰি আছা
এয়া এই মানুহজনে বিহলক পুলি ৰুইছে এয়া সহায় কৰি আছো
অ অ বিষ জলকীয়া পুলি ৰুইছে যদি সীমান্তৰ বস্তাত ভৰাই মাি উঠাই ৰুবলৈ কোৱাচোন চোন আমাৰ কালি আমাৰ তালৈ গৈছিলো কালি আমাৰ তালৈ গৈছিলো নহয় মই অ চিমেণ্টৰ াত মাটি ভৰাই বিজ জলকীয়া পুলিছে কেনেকুৱা বজ জলকীয়া লাগিছে বুলি ভাবিছা
নহয় আমাৰ চিমেণ্ট অৱস্থাতে তেনেকে সেই প্ৰথমতে মানে পচাইছিলে এতিয়া গোটেই গুটি খোপা গজিলে যে মানে গোটেই ডাঠ হৈ গ'লে সেইটো কাৰণে এতিয়া এইজনে উঘালি উঘালি সেই বেলেগ হেৰিয়াত ৰৈ আছে
অ নহয় ৰক তাৰা চিমেণ্ট অৱস্থাতো ৰব লাগে
অ অ ই হেৰি পুলি নেবেছে
হলেও দুটা এটা বেচে বা
অ নহয় বেচিবলে হেই নহয় নিনে নিব পাৰিব দুই চাৰিটা লৈ যাব ধেৰ গুজিছে
অ জলকীয়া সেই বেলেগ কোনোবাইহে দিছিলে কিবা পচাবলৈ জলকীয়া পুলি দিবলৈ কবা
অ দিব দিব কেলে নিদিব বাৰু পুলি হেৰি ঢেৰ পুলি আছে তাত পাৰি যেনে এতিয়া হেৰি নাই যোয় মানে এনেকৈ মাছৰ কাৰ্টন এ তটো দিলে তাৰপিছত আক হৈ সেইৰি দুটামানত তিন দুট মানততো দিলে আকৌ এই কিবা আগৰ বেয়া ফিল্টাৰ এটা আছিলে সৰুটো আনি পেলাই দি দি আৰু তথাপিতো ধঢেৰ হৈ আছে আপুনি লৈ যাব সি দুটামান ৰুই দিবগে য'তটো এ হেৰি কৰিবচোন আপোনালোকৰ এই পিছাইদ নে পিনে সেই সহঁতৰ ঘৰ ফালে সেই ৱালৰ কাষত মানে এই পিয়ালি
অ অ তাৰ ৰুম অ এই সেই বস্তা আছে বস্তা মাটি ভৰাও হে অ বহুত ধুনীয়া আমাৰ ইমান লাগিছে মানে জলকীয়া বোৰ ডাঙৰ ডাঙৰ কে
অ আমাৰ সেই এজোপা সেই এই এইটো বংচলকীয়াটো বেলেগ জাততো সেইটো লাগি আছে এতিয়া
আহ অ আমাকে বেচিবলে নালাগে নহয় ঘৰত খাবলে হলেই হ'ল উম উ সেইটোৱে এতিয়া যি যি খোপা অ যিসোপাত তেল দি থোৱা আছে বিজ জলকীয়া তোমাৰ আমাৰ
উ আমা আমাৰতো আৰু এই যোৱা বছৰ ত আগ বছৰে তেলত তেনেকে জুকীয়া ঘা এদাই হোৱাগেই নাহে
অ তেতিয়াহ'লে চাচোনা তোমালোকে এনে জলকীয়া
এই আমাৰ জলকীয়া নামৰ সেই জলকীয়াটো মুখৰ আগত থলেও আমাৰ হৈয়ে যায়
অ সেইটোৱে আমাৰ সেই জ উম আমাৰ জলকীয়া আকৌ খোৱা হয়ে যে
আমাৰ এ কিন্তু এনেই বিজ জলকীয়াটো ভাল লাগে আগতে বীজ জলকীয়া চেনটোতে মানে কিবা এটা ভাল লাগে যে সেইকাৰণে সেই অ এইবোৰ কতি জলকীয়া এইবোৰ অইন জলুকীয়া কে ধঢেৰ আছে এ গছত এই খোট জলকীয়াাতটো যে সতো অকণি অকণনি সততো কিবাৰে গোটেই পকী আছে আৰু
আমাৰও আছে সেইটো আকৌ সেই হাঁহ পোৱালিয়ে হেনো উম বেমাৰ হয় যে হাঁহ পোৱালিব বিলাকে সেইবোৰ খোৱালে বহুত
তাকে তেতিয়াাহেনো সেইটো পিচি পেলাই খুৱাই দিব লাগে হাঁহক
মই আকৌ সেইদিনা কি কলো মাহঁতৰ তাক অ অকনমান বেমাৰ হৈ আছিলে মই বিষ জলকীয়া স গুতিকে খুৱাইো বিজলকীয়া মোহাৰি খুৱাই দিলো উ সেইটো ঢেল খাইল এঠাই মৰিলে
অ তাৰপিছত হেৰি নহয় আপোনালোকৰ এই ভিনড ভাল হৈছে নে
ভিনদ সি আজি আল্ট্ৰাচাউড নকৰিলে নহয় আৰু লৈ গৈছিলা সেই হ'ল দুটা বজাতহে ডাক্তৰ আহিবইে ৰাতিপুৱা বা নোখোৱা নোোৱাকে দুটা বজাতকে কোবা বহি থিব পাৰিব
অ' তোন আকৌ
তাৰপৰা গুচি আহিলে তাৰপা সেই জানে বোলে তো লখিমপুৰলৈকেহে যা ৰাতিপুৱা পাই মই হলেও যাম তেনেকে ক'লে তমা লগতে যাম বুলি ক'লে অ বোলে ময় যাম বোলে লগতে। ত উ ওলা বুলি কলে তাৰাৰ জানো কি কলে আৰু দুদিন ৰ আজি নহ'লে যেতিয়া দুিনমান ৰ বুলি কৈছে।
অ' নহয় এনে হেৰি লখিমপুৰলে ৰা আঠটা বজাত ট্ৰেইন খনৰ গুচি গলে ধুনিয়াকে দচটা বজাল পাই যাব
পাই যা এতিয়া আমাৰ নিজৰ হাতত পইচা থকা হলে বলৰবস্তি লৈ গলো
অ' সেইটোয়ে আছিল পইচা পাতি নাই চাগে আকৌ সেইটো কাৰণে নাযাওঁ বুলি কৈছে মাটি ৰুইছে নে কি।
মাটি ৰোৱা নাই আমাৰ ঘৰতহে নিগমতহে মাটি। ৰাতি ৰুবলৈ গৈছিলো তাৰ ৰুই আহিলো কালি সেই এনে ঘৰ ৰোৱা। নাই ঘৰত জানো পাই দে কেতিয়ালৈ ৰোৱা হয় কঠীয়া দেখোন ডাঙৰ হৈ যায় এতিয়া পানীহে নাই
অ -অ অ' আমাৰ হেৰি ৰুব লাগিব মংগলবাৰ মানে হেৰি এইফালে বাট মৰি যাব নহলে
অ সোম মংগল
অ 'এইকিনতে মানে কিব দেওবাৰলৈৈকে হেনো শৰণ আছে
ত তোমালোকৰ সেই আশ পাশৰ ৰোৱনী কেইজনীক কৈ থবা
তাকে কব লাগিব আৰু হেৰি মানে এই দেওবালকে শন আছে তাৰপিছত মই যো। বোলো বোকা দিয়া আগতে মানে ধৰক কাইলৈ পঢ়িলে বোকা দিব।
অ অ আৰু তুমি কঠিয় তোলা দিনাই তোমাৰ মানুহৰ মানুহ। জনী ক'ত ভাবিলে।
অ' নহলে মানে আৰু সেই নহয় এই মাক ক মানুহ যে এতিয়া লগতে গুচি গলে কঠীয়াখিনি এক দুইাই যোগাৰো কৰিব লাগিব নহয়
অ'সেইটো সেইটোয়ে নহয় তুমি মানে কঠীয়াাত তুলি থাকোতে বোলে আমাৰ সোমে মঙল বা মানে দিব আপোনালোকে আৰু বেলেগত লেথা ন অলপ।
অ -অ মই স কৈছো এই খুৰিজনীকো কৈছো তাৰপৰা ঘুও কৈছেবাও বুলি কৈছে মই বোলো হেই এই দেওবাৰ ফন যাব যে সোমবাৰ মঙলবাৰ মানে ৰুই দিব লাগিব
অ' তোমালোকে এতিয়া কঠীয়া তুলি থাকা শনিবাৰ মনৰ পৰা
এ কঠীয়া তুলিবলৈ সেই মানুহ এজনক খবৰ কৰিছে শিঙীয়া
অ- অ
তাৰপা আহিব নেকি কাইলৈ আহে নে পঢহিলে আহে। তে বলে সেই মই তুলিব নোৱাৰো কঠিয়া সেই যোনটোোক খবৰ কৰিছে।
অ' তেতিয়াহ'লেো টেনশচন নাই আৰু কঠীয়া বৰা বৰ পতককে তুলি গৈ দি
সৰহকে তুলি দিব দুদিনে দুদিনতে হৈ যাব।
উম -উম একেদিনাই হব অ' কঠিয়া তুলি পেলাই সেই তাইত হলে মানে কিবা পানীতো আছেই নহয় চাগে আৰু। পানী আছে যদি দিগদাৰ নাই উম। অ 'আকৌ তেতিয়া পানী আছে যদি দিগদাৰ নাই
নহয় আপোনাক লোৱা।
আমাৰ লৰাই গা ধুইছে।
অ' আমাৰ ছোৱালী দুজনী গা ধুবলৈ গৈছে বালি খেলি আছে ভাল পাই বায়েহঁতৰ লগত
আমাৰ খেলি খেলি খেলি খেলি এতিয়া সেই গা ধুইচকে মোৰ গাটো ধুই যায় খিচ খিচ খাচ খাচা লাগিব।
আমাৰ আমাৰ এতিয়ালৈকে সেই তিনিবাৰ গা ধুইছে।
আমাৰ বাৰু এই দুবাৰ হৈছে তাত ধুৱাই আনিলো এবাৰ ৰাতিপুৱাই। তাৰপা এতিয়া ধুইছে হেই মই বোলো গাটো ধুৱা নহলে গাটো লেতেৰা লেতেৰা লাগিছেগে
অ -অ আমাৰ সেই ৰাতিপুৱা এবাৰ প্ৰথমতে খোজ কৰি পেলাই লেট্ৰিনত কৰে যে তাৰপৰা গা ধুলে, তাৰ পিছত আকৌ পেহীয়ে কৈছে, সিহঁতৰ ভায়েকৰ লগত আকৌ চাবোন-তাবোন দি কৌ ধুইছে, এতিয়া আকৌ এয়া ধুবলৈ গৈছে।
আজিকালি লেটিনত গা ধুবলৈ ল'লে নেকি, অ' লেটিনত-লে
অ', ল'লে অ', পুকৰটো ধুব পৰা নাই। কৰিছে আৰু লেটিন।
অ', পৰা হ'ল আৰু।
পৰা হ'ল আৰু, উম। এ নহয়, পাৰে এতিয়া লোকৰ ঘৰত কৰে নহয়, এতিয়া মাজতে এই এইফালে গাৱলৈ গৈছিলো বিহুত, সেই মানুহ ঘৰতো কৰিছে, এইপিনে খুৰাহঁতৰ ঘৰত থাকিলে খুৰাহঁতৰ ঘৰতো কৰে, আমাৰ ঘৰত মানে কোমোডটো অকণমান পিছলে আৰু অকণমান কোমোদটো দ উম, হেৰিত মানে হেৰিত, সেইচটা
অ'।
সেইটোকাৰণে ভয় লাগে।
অ', আমাৰো সেই হেৰি আমাৰো ল'ৰাই লেটিনতে কৰে বাৰু, এই এতিয়া হেৰি কৰিছে, এইফালে আমাৰ খুটা মাৰিছো নহয় টেংকি উঠাবলৈ, ওপৰলে
অ' অ'।
তাৰ এইফালে কাষলৈ চপাই নিদিলে, খালীকে সেই জেগাকনত আঁতৰ কৰিছে, পিছলে হেনো এইখিনিত হেৰি ল'ৰাই কৈ থাকে বহা-বহি লেট্ৰিন কৰা লেট্ৰিনৰ হেৰি এটা লাগে।
অ'
পিছত এটা বহাই পেলাই এইটো বহি কৰা এটাহে
অ', তাক-আমাৰো ভাবিছো এই, এই আমাৰ হেৰি ফালৰ ৱালখন হেৰি কৰি পেলাই, এই লেট্ৰিন বাথৰুম একেলগে কুমুদ এটা বহুৱাই তেনেকে বনাই পেলাম নেকি।
অ', আমাৰো কৰিব, হেৰি নহ'লে মানে হেৰি হয়, উম, লেটিন
আমাৰ মানে এতিয়া হেৰি হৈছে, অ' আমাৰ এই বাবাও বহি পেলাই তেনেকে কৰিব নোৱাৰা হৈছে যে, এই কুমুডটোত সুবিধা হ'ব বাবাই কৰিবলে, মই আকৌ কুমুদট লেটিন কৰি ইমান বেয়া পাওঁ, মোৰ পাই বোৰ ঘিণ লাগে।
মোৰো ঘিণ লাগে।
আৰু পুৱে আৰু হাগিবলৈ বহোতে কেনেকে বাৰু বহিব পাৰি নে মুঢ়াটোত বহা গতে।
অ', তাৰপৰা সেই তলত যদি পানী থাকে, তোমাৰ যদি অলপ শৌচটো যদি কঠিন হয়, ঠপক কে পৰিলে তুমি লে-গোটেই কাপোৰ
মানে পকৰটো খজতি হয় বুলি বৰ ভয় লাগে, এইবোৰ লেটিনৰ পানী নহয় জানো।
অ', মইও বেয়া পাওঁ দেই।
মই আগ-মই প্ৰথম প্ৰথম এবাৰ সেই গুৱাহাটীলৈ গৈছিলোঁ, তেতিয়া তাতহে দেখিছিলো আৰু কুমুদত হাগিব লাগে। ই মই আৰু, এই পকৰটো আমি এনেকে দাঙি পেলাই কৰিছো। মানে গোটেই পকৰটো বহুৱাই দিয়াই নাই।
আমাৰ মানে লেট্ৰিনটোত মানে অকমান মানে, সেই পানী ৰৈ থাকে নহয় অক কুমুদটোত পানী অকমান ৰৈ থাকে নহয়, হেৰিয়ৰ কাৰণে, এই তেতিয়া চেনটো নাহে, কিছুমানৰ ৰৈ নাথাকে জানো, ৰৈ আছিলে আৰু, জোঁৱাই এইটো মানে টান হ'ল, আহিলে মানে লেট্ৰিন কৰিলে, টপককে কৰি পেলাইনি গোটেই পানীয়ে কঁকাললৈকে তিয়াই পেলালে।
অ'।
সি পিছত গৈ পেলাই সেই কাহিনীটো কৈছেগে, শিৱসাগৰৰ জোঁৱাইটো। আজি বোলে মই এনেকুৱা হ'ল নহয়, গাটো ধুই দিলো আৰু, এনেই সি পতককে গা নুধুৱে।
নুধুৱে, অ', আৰু হেৰি, আজি গেছৰ গাড়ী নাহিলে পাই।
অ' পাই, কি হ'ল বাও?
আপোনালোকৰ সেই গেছৰ এজেঞ্চিলৈ গ'লগে নেকি?
নাই যোৱা নাই যোৱা, মই বোলো সেই ডি এছ চি নম্বৰটো হেৰি হৈ যাব, যাব লাগিছিলে এজেঞ্চিলে যি হয় হৈ থক বুলি কৈছে, নাই যোৱা পাই।
অ', আমাৰ হেৰি, কাষৰ সেই মানুহ ঘৰৰ গেছটো দিছিলে-বোলে লৈ থ'বলে আমাৰ খালী গেছ এটা আছিলে। মাকৰ ঘৰৰ কাৰ্ড খ দি থৈ গ'লহি তাৰ ডি এ চি নাম্বাৰতটো কাইলৈ ল তেহে হেৰি আছে মোৰ বো এজেঞ্চীৈ যাবলৈ কৈছো আৰু
তাকেহে আমাৰো কাইলৈ এজেঞ্চীিলৈকে যাবলৈ কৈছো জানো জানে নোজানে
উম উম
উপায় নাই নহলে আকৌ সেই সম আকৌ সময়মতে আজিকালি গেছতটো নাপায় নহয় গম পাচান
উম উম নোপায় নাপায়
উম
সেই ওচৰ সেই মানুহ ঘৰলৈ ল'ৰাটোৰ ওচৰলৈ আহোঁ ধলি যে এই ফোনটো কিবা এটা
অ ময়ো লোৱা ময় তাক লগ পাবলগীয়া আছে ফোন কৰি আছো নাই দেখ
অ ময় ফোন কৰিছিলো কি নাহিলে দেখোন
অ জানো কত আছে মোৰ খবৰ এটা লবহে লাগিব মোক
অ অ ম তাক ফোন কৰিছিলো বোলে সেই যাম বাাৰু ৰ'বা বুলি দোদাকে দেখোৱা বুলি কলে
অ তাকে তাক চাম মোৰ লগ পাব লাগিব ফোন এটা কৰিম ৰব আকো ঘৰত নাই নেকি এইফালেহে যোৱা দেখি দেখিছিলো ফোন কৰি কৰি
অ অ ক'বালৈ গৈছিল তেওঁ ওলাই ফোন কৰিব কৈ মোক কৈছিলে ফোন কৰিবলৈ তছলো হ'ব এাৰ কোলে বোলে এই হেয়ালৈকে ফোন এক দুটাই মোক কোৱাৰ আগত বেলেগ বেলেগে ফোন এটা কৰি ন যোৱা মোক কৰিম এনেকে গ'লে
আহ আহ
কেনে মাৰিছিলোঁ আপোনালৈ
অ অ বাকী ভাত পানী খালা উম হ'ব উম হ'ব